হেল্ল' হেল্ল'
উম
সুনিয়ছা
অ শুনিছো
আহ কি খবৰ
মোৰ নে ভাল ৰ'বা আছো ঠিকে তোমাৰ কোৱাচোন
িকেইতিয়াা
উম কত কি কৰি আছ পিছে এতিয়া কাম কেনেকুৱা চলি আছে
ঠিকে আছে
এতিয়া গুৱাহাটীত কেনেকুৱা ট্ৰেফিক বিলাক
এ নকবা আৰু ট্ৰেফিকৰ কথা
সে নাই এতিয়া অম্বুবাছে অম্বুবাচী ষ্টাৰ্ট হল ন এইকেইদিন আৰু ধৰ সুবিধা হ'ব আৰু গাড়ী
বহুত বেছিয়ে ট্ৰেফিক মানে আৰু গুৱাহাটীত যিমান বেছি ৰাস্ত টা বনাই আছে ফ্লাই অভাৰ বনাই আছে সেই কাৰণে জামো বেছিয়ে লাগি থাকে
সেইটো ইমান মানে গাড়ী ট্ৰেফিক কমিব কাৰণে ইমান বিলাক ফ্লাই অভাৰ ব বনায়ে আছে বনায়ে আছে ইমান সমান হৈয়ে আছে
উম
তে
নাই চব মানে মানুহ বিলাক ইয়াতে গুচি আহে ন গুৱাহাটীতে থাকে প্ৰায়
উম উম
চব আৰু মানে কামৰ চব কামৰ জাগা বিলাক মেইন মেইন জাগাবিলাক গুৱাহাটীতে সেইকাৰণে
কিয়পা কথা পাতি আছিল
মেডিকেলো বনাই আছে বাৰু
ক'ত বনাই আছে
ইয়াতে আৰু এখন নতুন কে বনাইছে নহয়
অ', ত শুনিয়ে আছ উম।
ভালে মানে হ'ব আৰু অলপ পোষ্ট চোস্ট বিলাক ওলাব।
উম, উম।
বাকী মংগলদৈতো যে এখন হৈছে সেইখন হোৱা নাই চাগে কমপ্লিট হোৱা নাই চাগে
নাই, নাই সিখনৰ কাম তাত, কনে বা এৰিয়াটোহে চিকিয়ৰ কৰিব এৰিয়াটো কাম কৰি আছে
অ', তাতেও আৰু হোৱাৰ পাছত কেইটামান পোষ্ট ওলাব বাৰু।
উম, উম। ক'তনো পাবা আমাৰ নিচিনা মানুহে তাতে এতিয়াৰ পৰা ক কি মানে বা ভেকেঞ্চি বিলাক ফুল কৰি থৈ দিছে।
সেইটোৱেই। ইমান বনাব সিমান আৰু বেমাৰ বেমাৰীও বেছি হ'ব।
ত নাই তেও
বাকী স্কুল বাতি বিলাক সিফালে হৈছে ন গাঁৱৰ ফালে এতিয়া।
এই এতিয়া গাঁৱতে গাঁৱত অভাৱ নাই দিয়া স্কুলৰ গাঁৱত কিমান স্কুল হল। সংখ্যা ইয়াতে যাবা ইয়াতে এখন স্কুল তাত যাবা তাত এখন স্কুল।
অ', এতিয়াতো আগতকে শিক্ষা ব্যৱস্থা বিলাকো ভালে হৈছে ন।
আৰু আজিকালি গভমেন্ট স্কুল বিলাকো ভালে হৈছে প্ৰায় ইমান এক্টিভিটি বিলাক হৈ থাকে।
অ', ভালে এনকাৱা। আৰু আজিকালি বহুত মানে সেইকাৰণে লৰা ছোৱালী বিলাক বহুত জানে। ফুলৰ বৰাই।
আৰু আজিকালিতো ফোন লাগে পঢ়িলেও
উ আজিকালি বিনা মোবাইলত পঢ়াই নহব।
সেইয়ে আৰু তাতে আৰু ভাল মানে ইজ ব্যৱহাৰোটো ভালৰ কাৰণে কৰিলে ভাল
এক ছেকেণ্ড ৰবা চোন।
ঠিক আ উ
হেল্ল',
আহ। আৰু আজিকালিটো স্কুলত এইবিলাক ব্যয়াম চয়াম বিলাক
প কি কৈছা।
আজিকালি বোলো ব্যয়াম চিয়াম বিলাকো শিকায় স্কুলতে।
উম। আহি বহুত একটিভিটি হৈ থাকে স্কুলত
এট কোৱাাছেছ বেছি হয়
উম বছ আ আহন ওলাইছেছোন কিবা চাউন ওলাই আছে কিয়
নাইতো
এি কি ব
এতিয়াও পাই আছে নেকি
নাই দিয়
পানী ভৰাই আছে খাব কাৰণে
আহা
খাব কাৰণে মই পানী ভৰাইছিলো ফিল্টাৰৰ পৰা সেইয়া আৱাজ খনিলা নেকি
আহ হ'ব পাৰি
নিষ্টাৰ হৈছে নেকি বাৰু
নাই নাই দিয়া উ উ বাকী কেতিয়াবা ওলাবা যাম একেলগে চিনেমা চাব
বাৰু হ'ব দিয় আচ হা হা
শ্বিলঙত গৈছানে
নাই নাই নাই শ্বিলং যোৱা নাই
অ আছে ধুনীয়া ধুনীয়া প্লেছ
ৰবা
উম উম হেল্ল'
ৰবা ৰবা
এ ন
উম উম কোৱা
নাই তাকে আৰু শ্বিলঙৰ কথা কৈ আছিলো
উম
উ
নাই ঘৰৰ পৰা ওলাবই নাপাওঁ এইবিলাক ফুৰিব কাৰণে। ফুৰিবৰ কাৰণে জেগা বহুত আছে দিয়াচোন।
অ তাকেতো শ্বিলঙতে ধুনীয়া ধুনীয়া জেগা আছে।
আমাৰ নিচিনা মিডিল ক্লাছ ফেমিলি ন বহুত যিমান ফুৰিব যাব পাৰিব।
শ্বিলং বুলি নহয় গুৱাহাটীতো আছে ধুনীয়া ধুনীয়া জেগা ফুৰিব
বাজেটো লাগিব ন ট্ৰিপ এটা প্লেন কৰিম বাজেট নাথাকিলে আৰু
সেইবিলাক দিয়া চাৰি জ চাৰি ন কথা কোৱা
হ অঁ
উ ইয়াতে আছে নতুন নতুন পাৰ্ক কিখনো ভালে লাগে বাৰু
উম ক'ত ক'ত আছে ফুৰিব যাব পৰা জেগা
আছে ইয়াতে পাণবজাৰৰ পাৰ্কখনন আছে, উজান বজাৰখনন আছে ভাৱে লাগে উমানন্দতো যাব পাৰি, ৰোপ ওৱেৰে যাব পাৰি।
ৰূপ ৱেই হৈছে নহয়।
শুক্লেশ্বৰ মন্দিৰত গ'লেও তাতে ধুনীয়া ভিউ এটা দেখা পায়। ব্ৰহ্মপুত্ৰৰ পৰা। মাততো অহা নাই তোমাৰ কিবা বেলেগ চাউন আহি আছে।
কিয় বা?
এতিয়াও নেকি মই দেখোন ইফালৰ পৰা আৱাজ নাই।
তেতিয়া ঠিকে আছে দিয়া।
অ' অ' নাই কিয় বাৰ নেটৱৰ্ক ইছোঁ নেকি। আকৌ এইফালৰ পৰা চাণ বাৰু হোৱা নাই।
অ উ। অম্বুবাচী মেলাৰ কাৰণে এতিয়া বহুত ট্ৰেফিক হৈ থাকে।
অ' গাড়ী কিছুমান ৰাস্তা বিলাক বন্ধ কৰি দিছে নহয়।
আহ সেইটো
ৰাস্তা বিলাক এটা টাইমৰ পৰা বন্ধ কৰি দিছে।
আহ বহুত মানুহ আহিছে যে। উম
থাইলেণ্ডৰো কোন বাঢ়িছে ইয়াতে এইবাৰ। নিউজত থাইলেণ্ডৰ নে কৰ এনেকুৱা নিউজ পালোঁ।
অ' মেলাত নেকি?
অ' অম্বুবছী।
অহ। সাৰে ৰাস্তা বিলাকৰ ওৱালত দম কিমানমান পেইণ্টিং বনাইছে?
উম, উম আৰু জাপানৰ নেকি? এ চি এ পি এম আহিব যে।
অ' গছ পুলি লগাইছে।
উম গ্ৰীলে গ্ৰীণ মেচিনেৰে ফুটাই ফুটাই কেনে
সেনেকে থাক হ'ব জানো গৰ
কিয় হ'ব সেইবিলাক এতিয়া দেখাইছে আৰু চৰফৰ মান।
অ' সনেকো নহয় মাটিতো লাগিব আৰু সেইখিনি অলমান ফুটাটোৰে গছতো ৰোৱাৰ পাছত আৰু পানী চানী নাপাব ৰাস্তাত। তেনেকে মৰিয়ে যাব এনেও।
লগাইছ ন তই এতিয়া জটোই যোনটো তাৰিখ দিছে সেইটোতকে এতিয়া দিলে হৈ গ'ল ন আকৌ পিছত আহিব বুলি ক'লে জুলাইত আহিব চাগে।
অ'। গছ পুলি আৰু অলপ লাগে বাৰু গছ পুলি লাগে। কিন্তু সেনেকো নহব।
উম ক'ত নো সেনেকে হব ভালকাল ৰাস্তা কাষে কাষে লগাই জাপানৰ নিচিনাবোৰ বনাবৰ কাৰণে ক'ত হ'ব আৰু।
প চাৰ হেইবিলক কাটি দিছে আৰু সেইবিলাক নাকাটি যদি ৰাখিলে এতিয়াতি বেলেগ
উম সেইবিলাক উচিত কৰিয়ে আছে মানুহ আছে কিবাকে সেইবিলাকো উচিত কৰি কৰি পাহাৰ পাতি আছে ধ কৰি আছে।
উম।
ৰম্বুগাছিফালে যাবানে
অ চাও ৰবাচোন কি কৰো
উম আৰু
অ
যাব পাৰিলে ভাল আছিলে কিন্তু এতিয়া কি কৰিবা সময়ে নাথে যাব নোৱাৰি নে চাই ল সেনেকে পাৰিলে এপাক যাবও পাৰোঁ
অম
উ
চিনেমা চাব যাব লাগে কৰ'ৰবাত
উম উম
আম চনেমা